হেল্ল'।
শুনিছানে?
অ', শুনিছো।
কি কৰিছা?
আছোঁ আৰু এনে, তুমি কি কৰিছা?
মই, এই কম্বল বিলাক সামৰি পিনে ভৰাই আছোঁ বাকচত।
কম্বল খুমাব হ'বলগীয়া হলেই, উম, গৰম পৰিছে দিয়া, আকৌ এইবিলাক বাহিৰত থ'লে আকৌ নিগনি পইতা চৰাই এইবিলাকে কুটি থাকে।
অ', কি হৈছে গম পাইছানে? আমাৰ নতুন কে গডৰেজ এটা লৈছিলে, সিদিনাখন তাত দেখিছো যে পোৰা নি গনি, এটা আছে গম পাইছানে?
বা কেনেকা সোমালে সিহঁত সেই বস্তু
গমেই নাপালোঁ, তাৰপিছততো ইমান এই কাপোৰ সোপাটো কুটিব এতিয়া, গোটেই ভাল ভাল কাপোৰ সোপা তাতে ৰাখিছোঁ।
উম উম
আকৌ চাফা কৰিছোঁ, চাফা কৰি পইতাচোৰা এইটো স্প্ৰেটো সেইবিলাক মাৰিছোঁ মাৰি
ডাঙৰ কথা হ'লে হয় বুজিছা যদি নকৰিলে হয়। ধই নুচোৱা হয় গোটেই কাপোৰ কিদি মানে এইটো খাৰুৰ নিচিনা হ'ব আৰু। ভল হয় কি কয় এইটো? তেজীমলা যে।
অ, তেজী তেজীমলা সাঁঠুৰটো নিচিনা হ'ব।
অ', গোটেই কাপোৰ কুটি কাটি বা, ই সোমাল কেনেকুৱা বস্তু ভাবিছোঁ।
তাকে টো, ভাবিছোঁ কেনেকে সোমায়, মায়ে মোৰ মায়ে কি কৈছে- কৈছে মানুহ হোৱা হয় বোলে মই ধৰিবই পাৰিলোঁ হয়।
মানুহ হোৱা হয় কেনেকে সোমালে হয় বাৰু কোৱাচোন বাৰু?
উ হ
কি যে হ'ব।
এ ওলাওঁতে সোমাওঁতে চাগে, তেজী মলা। অৱশ্যে হেৰি এই চিনেমা এখন মানে গোটেই মানে হেৰিখন কাহিনী মিলাই পেলাই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এনেকুৱা এখন কিবা অ' অ' সেই তেতিয়য়া এখন চাইিছিলো মানে, গোটেই গ মানেনি অ' অ' অ' অ' সেইখনৰ পৰা তেতিয়া মই চাইছিলো আৰু দেই।
অ' অ' অ' ম ময়ো চাইছিলি এই ঔ টেঙাটো যে এনেকে ঘূৰি ঘূৰি ঘূৰি ঘূৰি যাই থাকে যে, মোৰ
ভয় লাগে কিবা, মানে তেজীমলাৰ মাকৰ অভিনয়তটো হেৰি কৰা নাই যে জেৰিফা কৰিছে নেকি? অ' জেৰিফাই কৰিছে, মানে অ' তাই মানে যি মানে এক্সপ্ৰেচন যি মুখৰ ভাজ দিছে ন এক মানে অভিনয়ত মানে ধুনীয়া দিছে মানে একদম দৰ্শকক মানে ভয় এটাৰ মাজত সোমাই দিছে মানে, অ' ভাল লাগিছে দেই।
কে মই চাইছো কিন্তু তেওঁ বা কেনেকুৱা মানে মাহী মাক কৰ মানে একদম ভাল তেওঁ অভিনয় কৰিছে।
যেনেকুৱা ধৰণৰ মানে মাহী মাকহ'তে, মানে আজিকালি সমাজখনত যেনেকুৱা ধৰণৰ এটা কথা ওলাই দিওঁ ন, মাহী মাই ঘত একো মৰম নক কৰে বুলি পাই এনেকুৱা ধৰণৰ মানে এটা ভাল দিছে মানে দেই। এক্টিঙৰ মাজেৰে, অৱশ্যে এইটো এটা কথা এইটো মানে ভুল ধাৰণা এটা হৈ গ'ল বুজিছা। সাধু কথাৰ জৰিয়তে মানে মাহীমাক বোলাকে মানে ল'ৰা ছোৱালীক মৰম ন কৰা বুলি কথাটোয়ে হয় নে সেই সাধুসবাৰ মাজতে আমি গ'ম পোৱা নাই জানো আগৰ পৰাই আচলতে তেনেকুৱা নহয় যেনি বাৰু।
থাকে থাকে চব মানে চব মানুহ সেনেকুৱা নহয় দিয়াচোন, কিছুমান মানুহ আছে মই দেখিছো কিছুমান মাহী মাক হয় ইমান ভাল ইমান মৰম কৰে নিজৰ মাত মা মা নিচিনাই মৰম কৰে। মানে নিজৰ মা নিচিনা জন্ম দিয়া মা নিচিনাটো কেতিয়াওঁ হ'ব নোৱাৰে কিন্তু তথাপিও মানে কমো নহয়।
অ' হয়।
সেইটোৱেই। পাইছো, মই তেনেকুৱা মানে বহুত পাইছো, আমাৰ ওচৰতে আছে।
উম।
তাকে।
সেইয়াই আৰু।
আৰু কি কি চাইছা, উম, আৰু কি কি? আৰু কি কি চাইছা অসমীয়া তেনেকুৱা?
অসমীয়া অৱশ্যে সাধু কথা সুধেই, এখন চিনেমা মনলৈ আহিল যেনিবা।
উম
মানে ভাল লাগিল আৰু তেতিয়া কথাটো কৈছো আৰু।
উম উম উম ভালেই দিয়া চাব লাগে অ' মানে যিমান তুমি চিনেমা চাবা, কিতাপ পঢ়িবা বহু কথা শিকিবা দিয়াচোন তৰ মনটো ভাল লাগিব। তুমি ভালকে কাম এটা কৰিব পাৰিবা।
তাকেই আৰু চিনেমা গীত সাধু কথা উপন্যাস এইবিলাক পঢ়ি কৰি, এইবিলাক চাই গৈ ভাল লাগে এইবিলাক, মনটো মানে কিবা এটা, মানে কিবা এটা সতেজতা আহে বুজিছা? কিবা এটা বেলেগ এখন দুনীয়ালৈকে যোৱা গম লাগে এইবিলাক দুখ, চিন্তা এইবিলাক কিমান আৰু মানুহে হয় নে নহয়? মানুহৰ লাইফত-জীৱনত থাকেই আৰু দুখ চিন্তা অলপ, তাৰ মাজতে অকমান নিজকে অলপ কেনেধৰণে কটাব লাগিব সময়টো কেনেধৰণে যাব, তাৰ মাজতে যায় আৰু।
যাই যাই যাই যাই, সেইটোৱেই। ময়ো, মানে নিজৰ লগতে ব্যস্ত থাকিলে মানে বেছি ভাল দিয়াচোন। তুমি মানুহৰ লগত যিমান, মানুহৰ লগ যিমান ব্যস্ত থাকিবা, তিমান তোমাৰ অকলশৰীয়া লাগিব, যেতিয়া মানুহ নাই কিয়া হ'ব তোমাৰ ওচৰত। ত', তাতছে মানে মই ভাৱোঁ, কি তুমি যদি অকলে থাকা অকলে নিজক যদি টাইম দিয়া, অকলে নতুন কিবা এটা তুমি যদি শিক শিকা, স্কিল শিকা ত', সেইটো তোমাৰ ভৱিষ্যতত কাম আহিব, আজি বোলে তুমি ডান্স শিকিলা, হয়নে নহয়? আজি বোলে তুমি কিবা এটা বোলে, কম্পিউটাৰৰ কিবা চাৰ্টিফিকেট এটা কৰিলা আজি তুমি বোলে গান শিকিলা, গীটাৰ শিকিলা, হয়নে নহয়?
আৰু সঁচাকে, এইবিলাক ক্ষেত্ৰত মানুহে অকমান মানে চক দিব লাগে বুজিছে? চকু এইবিলাক মানে, মানে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো বুলি ক'ব পাৰি, যাৰ যি মানে টেলেণ্ট আছে, হয় নে নহয়, সেইটোৱেই।
মানে আমি হা, আমাৰ মা মানে মাহঁতৰ, মানে যুগৰ মানুহ বিলাকে ভাৱে যে পঢ়া শুনা কৰিব লাগে, পঢ়াত ভাল মাৰ্কছ আনিব লাগে, তেতিয়াহে তুমি মানে সফল হ'বা, সেইটো নহয়, আজিকালি যুগটো এনেক কোৱা যে তুমি বাহিৰাগত তোমাক নলেজ লাগিবই, যদি তুমি বাহিৰাগত একো নাই নহয় তুমি খালি পঢ়া শুনাটো লৈ পিনে এক কো কাম কৰিব নোৱাৰা, আজি তুমি কলেজ কলেজ এখনতে যোৱা, তোমাৰ এক্সট্ৰা যদি কিবা ডান্সৰ চাৰ্টিফিকেট, খেলৰ চাৰ্টিফিকেট কিবা থাকে, তুমি তা-তাত তোমাৰ এডমিশ্যনটো অকণমান ইজি হৈ যায়। তোমাক যদি বোলে মানে, বিশ পাৰ্চেণ্ট লাগিছিলে এডমিশ্যনটো কাৰণে, তোমাৰ দচ পাৰ্চেণতে তে হৈ যাব, কাৰণ তোমাৰ তাত চাৰ্টিফিকেটখন আছে।
উম উম।
আজিকালি বহুত, মানে আমাৰ যুগৰ নতুন মানে নত নতুন নতুন মাক বাপেক বোলে বুজি পাইছে যে নাই, ল'ৰা ছোৱালীবিলাক কি বাকীখিনিতো দিব লাগিব, বাকী যিমানখিনি মানে এক্সট্ৰা কাৰিকুলাৰ আছে, হয়নে নহয়? খেল, খেল এতিয়া কিমান ভাল বস্তু। হেল্ল'
হয়, হয়,
হয়, সেইটোৱে আৰু।
অকল তেনেকুৱা বুলিয়ে নহয় এইবিলাক তই নিজৰ কাৰণে ভাল দিয়াচোন, এইবিলাকটো কোনোৱেও কাঢ়ি লৈ যাব নোৱাৰে, এইবিলাক বস্তু হয় নে নহয়? তোমাৰ নিজৰ তাতে থাকি যাব, তোমাৰ নিজৰ টেলেণ্ট এইবিলাক।
এটা কয় হা, মানে সৰুৰ পৰা মোক এটা কথাই কয় শিক্ষা, শিক্ষা কোনো কাঢ়ি নি হ'ব নোৱাৰে, সেইটোৱে, সেইটোৱেই এটা বস্তু, জোনটো তুমি, য'ত
লগত লৈ যাব পাৰিবা।
তুমি যতে যোৱা তাতে তুমি চাৰ্ভাইব কৰিব পাৰিবা, কাৰন তোমাক কোনো টুপী পিন্ধাব নোৱাৰে, তুমি তুমি জানিবা এইটো কোনটো ভাল কোনটো বেয়া তুমি পঢ়িব জানিলে গম পাবা এইটোৱে কি বুজাইছে সেইটো এই টোৱে কি বুজাইছে? সেইটোৱে আৰু এটা কয় দেই আৰু এটা আমি পাইছিলো মাহঁতে যে কয় যে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় বুলি কয় যে উম, সেইটো কিন্তু মোক আগতে সৰুতে পঢ়োঁতে মায়ে বহুত মানে একজাম্পল দিছিলে যে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়। তুমি কিয় নোৱাৰিবা তাৰপিছত, মই ভাবোঁ শিলটো খহোতেতো বহুত টাইম লাগে।
অ', এতিয়া বুজি পাইিছা ন কথাষাৰ?
মানে সঁচা হয়, ঘঁহোতে ঘঁহোতে মানে সঁচাই শিলটো মানে খৰি যায় আৰু নোৱাৰা একো কামো নাই দিয়া তুমি যোনটো থিৰাং কৰি ল'বা তোমাৰ মনৰ কথা তুমি মনটো যদি ভাবি ল'লা যে হ মই আজি কৰিম এইটো মই পাৰিমেই তেতিয়াহ'লে পাৰিবা যদি তুমি প্ৰথমতে ভাবিলা এই নহ'ব নোৱাৰো নোৱাৰিবাই তুমি যিমানেই সহজ কামটো নহক কেলে।
চেষ্টা কৰি থাকিব লাগিব কিবা এটা পাবলৈ হলে সেই বস্তুটোৰ লগতে লাগি থাকিব লাগিব। এলাহতে আৰু সেইটো এই নোৱাৰো আৰু নকৰো সেইটো গ'ল আৰু। সেইটো নহ'ব আৰু মনৰ পৰা যি বাদ দিছা সেইটো কাম।
সেইটোৱেই। মানে কৈছো নহয় তোমাক গোটেই ধুনীয়াখনে তোমাক মটিভেট কৰিব কিন্তু তুমি যদি নিজে নিজক কৰিব নোৱাৰা ন' একো কাম নাই।
সেইটো সেইটোয়ে কথাত। তোমাক নিজক লৈ কথা কোনোবাই হয়তো তুমি তোমাক হয়তো তোমাক সেইটো কামৰ কাৰণে তোমাক চাগে মটিভ, ডিমটিভেত কৰি আছছে হয় ন নে নহয় সেইটো যদি তুমি যদি সেইটো যদি নাই এইটো কৰিমেই হবই লাগিব সেইটো পাবই লাগিব মই।
উম,
তেতিয়াহলে এইটো কোনেও ৰাখিব নোৱাৰে।
নোৱাৰে, নোৱাৰে, নোৱাৰে। আৰু এটা কথা ভাগ্যত যোনটো আছে সেইটো হবই। এ কয় ন মানে যোনটো তোমাৰ যোনটো তোমাৰ হয় মানে তোমাৰ পৰা কোনো কাঢ়িব নোৱাৰে যোনটো তোমাৰ নহয় সেইটো তোমাৰ হৈ পিনেও নোহোৱা হৈ যাবগে।
উম,
মানে মই সেইটো বহুত মানে বিশ্বাস কৰো আৰু সঁচা হয়।
উম
উম বাকী হেৰি কি বুলি কয় মাহঁতৰ কথাবিলাক কি ক'ম, আছেই আৰু।
যবিলাক নীতি শিক্ষা তেওঁলোকে দিছিলে ন সৰুতে। এতিয়া অনুধাৱন কৰিব পাৰিছো, অনুভৱ কৰিছো। ডাঙৰ হৈ এইটো কথাষাৰৰ অৰ্থ এইটো আগ আছিল অ' আগতে মানে কৈ থাকিলে কি কথা কৈছে মানে?
উম, সেইটোয়ে মইতো তাকে ভাবো হা যে এই ৰা কিনো কৈ আছে মাহঁতে বুজি চুজি নাপাও আজি মানে অনুতাপ কৰো যে সঁচাই মাহঁতক কথা যদি আগতে শুনিলো হয়। আজি এটা ভাল পজিশ্বনত থাকিলোঁ হয় লাইফ মানে জীৱনটো এটা বেলেগ এটা দিশত চলিল হয় সেইটো ভাবোঁ আৰু মানুহে কয় ন' তোমাৰ তোমাৰ একো লাক বুলি কোৱা কিছুমান কিছু এক পাৰচেন লাক থাকে। কিন্তু তোমাৰ একো নাই তোমাৰ ভাগ্য বুলি কৈ পিনে তুমি যদি ৰখি থাকা একো লাভ নাই। তোমাৰ কৰ্মৰ ফল, মানে তুমি যদি কৰ্ম ভাল কৰা ভাল পাবাই। যদি বেয়া কৰা বেয়া হ'বৈ, আৰু এটা এটা কৰ্ম তোমাৰ ভৱিষ্যতটো দি মানে হেৰি কৰিব কল্পনা কৰিব। যদি তুমি বোলে মই সোঁফালে যাওঁ তোমাৰ সোঁফালে এটা বেলেগ মানে ভৱিষ্যত হ'ব যদি তুমি ভাবা যে বাওঁফালে যাওঁ। সেইখিনি সময়ত দোধোৰ-মোধোৰ যে মানুহে সেইখিনিতে পিছলি যায় গ'ম পাইছা।
হয় হয়।
উম তাকে। ঠিক আছে বাৰু ন ৰাখিছো দিয়া। উম উম দিয়া হ'ব দিয়া ন।